নমস্কাৰ ফুলদৱ
হয় হয় কেনেকুৱা খবৰ খাতি বাকী
হয় মোৰ খবৰ খাতিৰ ভালে আপোনাৰ ঘৰত
হয় হয় মোৰতো আপোনাৰ জানেই মোৰ পূৰা চিৰসেউজ মোৰ খবৰ সদায় সেউজীয়াৰ দৰে মানে জিলিকি থকা মোৰ খবৰেই ভাল
হয় ঘৰৰ সকলোবোৰ সুখ হলে আছে নহয়
হয় ঘৰৰ মোৰ পাঁচটা ছাগলী আছে সেইকেইটা কুশলে আছে চাৰিটা গৰু আছে তাৰে এটাৰ আপোনাৰ ঠেং ভঙা বা লেঙেৰা বুলি আমি তাক মৰমত মাতোঁ সিও বৰ্তমান কুশলেই আছে আৰু হাঁহ পাৰৰ ব্যৱস্থাটো মই বৰ্তমানলৈকে কৰা নাই কৰিলে সিহটো কুশলেই থাকিব
হয় আপোনালোকৰ ঘৰত যিটো পৰি পৰিৱেশ সেইটো বৰু মনোমোহা সেইবাবে সকলোবোৰ জীৱ জন্তু যোনটো আপোনালোকৰ ঘৰত হাঁহি মাতি থাকে
হয় হয় হয় আপোনাৰ মোৰ গৰুকেইটাই যেতিয়া আপোনাৰ হাঁহি মাৰিব সেই হাঁহিত আপোনাৰ মানে আপুনিও ক'ব নোৱাৰা হৈ যাব আত্মহাৰা হৈ যাব মই আপোনাক যদি কেতিয়াবা সুবিধা হয় সেই গৰুৰ হাঁহি
হয় মই এদিন শুনিছিলো যিটো মৰমত মূলৈ চাই হেবে বুলি হাঁহিটো মাৰিছিল সেই শুনি মই অতিকে মনো মনোমোহিত হৈ পৰিছিলো
ান এইখিনি মনোমোহিত হাঁহি বা এইখিনি যি লুগমীয়া বাচি আপোনাৰ আটক ধুনীয়া হাঁহি মোৰ ছাগলীকেইটাৰ পৰাই হওক বা মোৰ গৰুকেইটাৰ পৰাই হওক শুনিবলৈ কেৱল মোৰ ওচৰতহে পাব
হয় কিয়নো আপোনাৰ ছাগলী কেইটা গতা বা গুৰু গেইটাৰ আহ ভাৱ প্ৰকাশ কৰিব পৰা গুণটো আছে মানুহৰ মৰম বুজি পায় আৰু মানুহৰ মৰমো প্ৰদান কৰিব পাৰে হয় কিন্তু আপোনালোকৰ যি দুটামান ছাগলী আছে সেই ছাগলী দুটামান প্ৰায় অ উৎপটীয়া বুলিয়ে ক'ব পাৰি কিয়নো আমাৰ ঘৰত যি ফুলনি বাগিচা ঠাই এখন আছিল সেইখন তেওঁলোকৰ ঠাইত প্ৰায় টকলা কৰি থৈ গৈছিল
হয় হয় মানে কি কব আৰু সিহঁতৰ ইয়া কাল মানে সিহঁতৰ আপোনাৰ কিশোৰ অস্থালৈ এতিয়াও যোৱাই নাই সিহঁতৰ মস্তিষ্কৰ সম্পূৰ্ণ শিকা হোৱা নাই সেয়েহে সিহঁতি খেলা ধূলা কৰি থকাৰ মাজতে যদি মাজতে আপোনাৰ ফুল ফল পায় মাৰি দিয়ে আৰু পেটটো আপোনাৰ ভৰাবৰ বাবে
হয়
সেয়েহে মানে আপুনি এই কথাত বেজাৰ নকৰিব যিহেতু আপোনাৰ পিতৃদেৱ এজন ভাল মালিনী বুলি মই কৈ দিছো তেখেতে আকৌ সেইখিনি ফল ফুল হৱাই দিব মোৰ ছাগলী আকৌ মই তেতিয়া আপোনাৰ তালৈ প্ৰেৰণ কৰিম আকৌ খাই দিব আকৌ ৰুব এনেদৰে চলি থাকিব এই প্ৰক্ৰিয়াটো
হয় আপোনালোকৰ ছাগলীৰ বাবে আমি এ আহাৰ আহাৰ প্ৰস্তুত কৰা ন আম অটুত ৰাখিবৰ বাবে ইছোঁ সেইবাবে আপুনি ছাগলীকেইটা প্ৰায় যিমান পাৰে বান্ধি ৰাখিবৰ বাবে চেষ্টা কৰিব নহ'লে কোনোবা এদিন আহিলে মই তাকেই কাটি পেলাই আহাৰ হিচাপে ভক্ষণ কৰিম
মই ঘটনাৰ বিষয়ে মোক বিৱৰণ দিলে এতিয়া আপুনি চাওক
হয়,
এতিয়া কিছুমান যদি আপোনাৰ মুখৰ আগত মই ভাতৰ কণিকা পেলাই থওঁ লগত কিছুমান দালিৰ কণিকা পেলাই আপোনাৰ ডিঙিত এডাল বান্ধি মই আপোনাক এৰাল দি থওঁ, আপোনাৰো হয়তো কিমান দুখ লাগিব, সেই একেই দুখ মোৰ ছাগলীকেইটাইো অনুভৱ কৰে সেইবাবে মানে মই সিহঁতক এৰি দিওঁ
হয় আপুনি জীৱ জন্তুৰ ওপৰত বহুত গুৰুত্ব দিয়ে হয় সেইবাবে মই শুনি বৰ ভাল পালো
হয় আপুনি হয়তো এতিয়া নাজানিব আপোনাৰ পিতৃ দেৱ মানে তেখেতে তেখেতে ভালদৰে জানিব এই বিষয়ে মোৰ মানে আপোনাৰ অতীতত এজোপা মোৰ এখন ফাৰ্ম আছিল সেই ফাৰ্মত মই প্ৰায় দুশৰো অধিক শিয়াল পুহিছিলোঁ মোৰ সেই তেতিয়াৰ পৰাই মানে শিয়ালৰ প্ৰতি যোনটো প্ৰেম সৃষ্টি হ'ল তেতিয়াৰ পৰাই মোৰ জীৱ জন্তুৰ প্ৰতি মানে মই মহা হৈ আগোলা পাগোলা হৈ গ'লোঁ।
হয়,
হয়, সেয়েহে মানে মোৰ জীৱ জন্তুৰ প্ৰতি আপুনি যোনটো বৰ্তমানৰ প্ৰেম দেখিছে
হয়, হয়, কিন্ত তাৰ সম্পূৰ্ণ বিপৰিতে মোৰ দেউতা যি আমি সৰুতে আমি চৰাই খুব ভাল পাইছিলোঁ তাৰ বাবদ আমি এ এটা গছত আ, আপোনাৰ এটা চৰাই ববঁহ আছিল হয়, চৰাই বাঁহ আছিল নহয় ঘনচিৰিকা চৰাই কোন কি চৰাই সেইটো মই ভালদৰে নাজানো কিন্তু চৰাই এটা বা আছিল সেই চৰাই বাঁহটোত আমি শিলগুটিৰে মৰিয়াই মৰিয়াই চৰাইটো তললৈ পেলাই আমি আমাৰ ঘৰত এটা তেওঁক সুন্দৰ বাঁহ সাজি দি ৰাখিছিলোঁ। কিন্তু মোৰ দেউতাৰে সেই বাঁহটো দে দেখি পেলাই এইবোৰ কি ফালটো কাম কৰি আছ বুলি কৈ চৰাইটো দলি মাৰি আমাৰ সন্মুখতে মৃ তু খেতত পেলালে।
আপোনাৰ পিতৱৰ ক্ষেত্ৰত যদি মই ক'বলৈ যা বহুত কৰুণ হৃদয় তেখেতে হয়তো পিছত সেই জীৱতী ভক্ষণ কৰিলেগে হয়তো মছলা দি ধুনীয়াকে আপোনাৰ ৰন্ধন কৰি
হয়, এইটো ভয়, খন কৰা নাই সেইটো মাটিত ফুতি থৈছিল কিন্তু এসময়ত আ, মোৰ সৰু ভাতৃ অ', ডাঙৰ ভাতৃ আৰু আমাৰ দেউতাৰে সি ঘনচিৰিকা পোৱালি দুটাক আ, ভক্ষণ কৰিছিল সেই কথা মই ভালদৰে জানো বাৰু।
হয়, হয়, আপোনালোকৰ মই বিত্ত দেৱৰ কথা নকওঁলেও আপোনাৰ জেষ্ঠ ভাতৃ হয়তো তেওঁ ৰা উৎখ খুলৰ এগৰ এজন ব্যক্তি, তেওঁ মানে আপোনাৰ সেই জীৱ জন্তুৰ যোনটো মঙহ সেই মঙহ খাই মানে তেওঁ পৰম তৃপ্তি লাভ কৰে আহা, আহা
হয়,
সেয়েহে মানে তেওঁলোকে এই কনিষ্ঠ অকমানি
হয়,
সেই চৰাই দুটা ভয় খনৰ পৰাও তেওঁলোক মানে বিৰত নাথাকিলে সেই দুটা তেওঁলোকে মঙ কৰি মছলা সানি তে সেই দুটা বস্তু তেওঁলোকে ভক্ষণ
হয়, হয় আৰু তেওঁলোকে প্ৰায় দুই তিনিদিনৰ আগত আ, যিটো ডাউক চৰাই বুলি আমি জানো, সেই ডাউক চৰাইটোৱে হেনো অ, চলাই লগাই মচক পচক মাৰিছিল আৰু আহা, আহা ছিয়ৰিছিল
হয়, শুনা পোৱা মতে তেওঁলোকে সেই দাৰু দাৰুকৰ মানে তেখেতৰ এতিয়াও, এটা সপোন আছে যে সেই দাৰ তেওঁ তন্দুৰী যোনটো মাংস তন্দুৰী মাংসটোৰ প্ৰস্তুত কৰা এটা তেওঁলোকৰ বহুত ডাঙৰ সপোন আছে হয়তো ভগৱানে কৰক তেওঁলোকৰ এই সপোন কেতিয়াও পূৰ্ণ নহওক কিন্তু এই ৰাক্ষস প্ৰকৃতিৰ যোনটো স্বভাৱ এই স্বভাৱটোৱে তেখেতক মানে আপোনাৰ বহু ক্ষেত্ৰত বিপদত পেলাব হয়তো ভৱিষ্যতে
হয়, আ, তেওঁ যি বস্তুকে দেখক চব সকলোবোৰ খোৱা সপোনেকে দেখে, এতিয়া আপুনি এই যদি তেওঁৰ আ, মুখৰ আগলৈ আহে, তেওঁ আপোনৰ খুৱাৰ কল্পনাত আপোনাৰ বিলীন হৈ যাব। তেওঁ এনেকুৱা প্ৰকৃতিৰ ব্যয়ক্তি, তেওঁ আপুনি ৰংটোকে চাব পাৰে। সেই বাবদ তেওঁৰ ৰংটো আ, চাই লেখিয়া
এতিয়া যদি আমি কিবা ভুলবশতঃ তেখেতক ৰাতি আন্ধাৰত তেখেতে আপোনাৰ খোজকাঢ়িবলৈ আহে আমি তেখেতক কোনো কাৰণতে দেখা নাপাম, বাট এতিয়া যদি জোনাক নিশাও হ'ল হেতেন তেতিয়াও যদি আমি তেখেতক দেখিলোঁ হেঁতেন তেখেতৰ আমি তেতিয়াও মানে সেই অঞ্চলটো আপোনাৰ অন্ধকাৰ ময়ে দেখি থাকিলোঁ হেঁতেন তেখেত মানে আপোনাৰ জোখতকৈ অত্যাধিক পৰিমাণৰ কলাবৰণৰ হোৱাৰ বাবে মানে তেখেতে এইবিলাক কাম কৰাৰ বাবে জীৱ ভক্ষণ কৰাৰ বাবে হয়তো অত্যন্ত পৰিমাণৰ কোলা ৰূপত তেওঁ জন্ম হ'ল সেইবাবে তেওঁৰ নামটো কালুৱা পৰিল।
হয়, আ তেওঁ মোৰ লগত এ শুৱে আৰু মই আ, ৰাতি যদি সোনকালে খাই পায় যাওঁ, তেতিয়া মই ইফালে সিফালে চাওঁ কিন্তু মই তাক দেখা নাপাওঁ। মই তেতিয়া ঐ ভাতৃ ঐ ভাতৃ বুলি তেতিয়া চিঞৰো। তেতিয়া তেওঁ মাতে হয়, ভাতৃদেৱ মই ইয়াতে শুই আছোঁ। মোৰ ৰঙৰ কোপত আপুনি মোক দেখা পোৱা নাই, মই বোলো হয় ঠিকে আছে তেন্তে। তেনেকে বুলি কৈ মই আকৌ শুই যাওঁ, তেওঁৰ গাত আমি সেইবাবে আ, এল ই ডি লাইট তিনিটা লগাই পেলাই তেওঁক শুৱাও।
আপুনি এইটো যথেষ্ট ভাল পদক্ষেপ লৈছে যিহেতু ধৰক আপোনাৰ শৰীৰৰ সেই অংগ বা পতংগ বিলাকৰ কথা যদি আমি কওঁ, সেইবিলাক যথেষ্ট আপোনাৰ
হয়,
হয় আন্ধাৰত যদি আপোনাৰ আপুনি তেখেতক দেখা নাপায় ভুলতে আপোনাৰ সেই দীঘল হাতটোৱে যদি লাগি যায়, বা ভৰিতো লাগি যায়, বা আপোনাৰ শৰীৰৰ যিকোনো অংগ এটা যদি তেখেতক স্পৰ্শ কাতৰ কৰে তেখেতৰ হয়তো বহুত ব্যাঘাত জন্মিব সেয়েহে আপোনাৰ ভাতৃদেৱৰ যোনটো যোনটো মানে আপোনাৰ সেই বুজা পৰাৰ, যোনটো শক্তি সেই শক্তিটোৱে আপোনালোক দুইটাৰ এই সম্বন্ধত ধৰক ভাতৃ আৰু জ্যেষ্ঠ ভাতৃ আৰু কনিষ্ঠ ভাতৃৰ সম্পৰ্কটো বৰ্তাই ৰখাত হয়তো এতিয়া এতিয়ালৈকে সহায় কৰি গৈছে।
হয়, আৰু মই আগন্তক ভাবি আছোঁ, তেওঁৰ শৰীৰত আমি তুলচিলাইত যিটো পাই সেইটো আমি ওপৰৰ পৰা তললৈকৈ মেৰিয়াই থোৱাৰ পৰিকল্পনা হাতত লৈছোঁ কিয়নো তেওঁক আমি দিনত হ'লে দেখি থাকো কিয়নো ৰাতি হ'লে তেওঁক ইমানেই অন্ধকাৰ হৈ পৰে আমাৰ জাপান দেশৰ উন্নত আ, ৰাষ্ট ৰাজ্য এটা কলা ৰং পাই পাই, সেই কোলা ৰঙটোত কৈ তেওঁ অধিক কোলা। তেওঁৰ গাত যদি সেই ৰংটো আমি মাৰি দিওঁ তেতিয়া ক'লা ৰংটো বগা যেনহে অনু হ'বই।
আমি আমি এই কথা মানে আপোনাৰ চাব পাৰো এতিয়া আমি যদি আঁতৰৰ পৰা দেখি থাকোঁ দেখো হয়তো তেখেতক আমি আপুনি টপা মানুহ যেন আমাৰ দৃষ্টিগোচৰ হয়, কিন্তু প্ৰকৃততে তেখেত ক'লা নহয়, এই টপা যেন দেখাৰ আমাৰ প্ৰধান কাৰণটো হ'ল তেখেতৰ চুলিৰ বৰণ আৰু শৰীৰৰ বৰণ প্ৰায় একেই ধৰণৰ, কিন্তু আপোনাৰ এই ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় তেখেতৰ দাঁতকেইটা মানে আপোনাৰ অতি বিশুদ্ধ অতি শু শুল্কৰ। অৱস্থাৰ মানে অত্যন্ত বগা তেখেতে যদি আপোনাৰ আন্ধাৰ ৰাতি কেনেবাকৈ কেৱ মানুহজন থিয় হৈ কেৱল মাত্ৰ হাঁহি দিয়ে, তেতিয়া হয়তো মানুহে যথেষ্ট ভয় খাব। ভয়ত আঁতুৰ হৈ সেই মানুহ সেই স্থানৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিব। সেই তেখেতে মানে এনে ক্ষেত্ৰত সমাজৰ বাবেও এটা ভাবুকি বুলি মই তেখেতক ভাবোঁ।
হয়, আৰু তেওঁৰ আহ ইমান ক্ষীণ আৰু কোলা হোৱা স্বৰ্তেও তেওঁ তেওঁৰ শৰীৰৰ আধা খিনি শংখ্যক আ উলিয়াই ৰাখে অংশ তেওঁৰ প্ৰাই তাই তেওঁৰ নিজৰিচ লেগ পিছ তিৰ্ত উলিয়াই তেওঁ নিদ্ৰা অৱস্থাত থ থাকে আৰু দিনতো তেওঁ তেনেকেই থাকে আহ কিয় থাকে তাৰ ওপৰত মোৰ কোনো আহ কাৰণ ধৰিব পৰা নাই।
হয় হয়, আপোনাৰ এই বিষয়ত সাম্য়ক জ্ঞান নথকাতটো এটা স্বাভাৱিক কথা। কিয়নো তেখেতক আপুনি বুজাটো মানে ইমান এটা সম্ভৱপৰ বিষয় নহয় যিহেতু তেখেতৰ আপোনাৰ বৰণ দেশৰ বৰণ সেই আফ্ৰিকাৰ বা দক্ষিণ আফ্ৰিকাৰ সেই নাইজেৰিয়ান লোকসকলৰ দৰে গতিকে মানে তেখেতক আপুনি ইমান সহজতে বুজি নাপাব তেখেতৰ মনোভাৱখিনি সেই কাম কাৰ্যসূচী কৰাত মানে তেখেতৰ কিছুমান ধৰক এনেকুৱা চিন্তাধাৰাও থাকিব পাৰে যে যদি আপুনি তেখেতে সেই লেখি বি দুটা উলিয়াই থয় হয়তো পোহৰ পৰি সেই কেইটা কেনেবাকৈ বগা হব পাৰে নেকি বুলি তেওঁ
হয় আমি এতিয়া ৰ লৈ উওলাই গলে ভয় কৰো যে আমি কলা হৈ যাম আৰু এওঁ ভয় এওঁ ভাল পাই ৰ'দলৈ ওলাই গৈ কিয়নো ৰ'দৰ পোহৰত তেওঁ বগা হৈ যাবও পাও বুলি তেওঁ বিশ্বাস ৰাখে কিয়নো তেওঁৰ অতিমাত্ৰাক কোলা তেওঁক ৰ'দেও কলা কৰিব নোৱাৰে। ৰ'দে কি ক'লা কৰিব তেওঁ আগৰ পৰাই ইমান কলা।
হয় হয়, আৰু শুনা পোৱা মতে মানে তেখেতে এটা নিজৰ প্ৰকল্প হাতত লৈছিল যি প্ৰকল্প তেখেতে ত্ৰিশ দিনত ত্ৰিশটা বিভিন্ন দ্ৰব্য সানিব। যেনেকে ধৰক মাটিৰ পৰা পাইহাত তলৰ মাটি উলিয়াই মাটি খান্দি তেখেতে সেই মাটি মুখত লেপি বগা হ'বলৈ চেষ্টা কৰে লগতে কিছুমান ৰাসায়নিক দ্ৰব্য বৌ আপোনাৰ আমি বিভিন্ন জেগাৰ পৰা তেখেতে ক্ৰয় কৰি আনি মুখত ঘঁহে, কিন্তু মানে তাৰো ফলপ্ৰসু তেখেতে এতিয়ালৈকে বৰ্তমান দেখা নাই দেখিবইনো কেনেকে যিহেতু তেখেত জন্মগত ক'লা। তেখেতৰ সেই বৰণ সলনি কৰাটো সম্ভৱপৰ হৈ নুঠ উঠিব তেখেতৰ বাবে তেখেতৰ যথেষ্ট কষ্ট হ'ব এই ক্ষেত্ৰত মানে তেখেতে হয়তো বহুতো অন্তৰত দুখ পাব যি দুখৰ ফলত তেখেতৰ দু চকুৰ দুই অচুৰ দুই অ ধাৰি নিগৰি আহিব আৰু সমগ্ৰ শৰীৰ তেখেতৰ তিয়াই তুলিব
হয়, তেনেধৰণে তেওঁৰ যি দ্ৰব্যখনে মই সেই দ্ৰব্য তেওঁ পৰা লুকাই চুই কৰি খানো। আহ কিয়নো তেওঁৰ মুখৰ আগত সানিলে তেওঁ নিদিয়ে কিয়নো খতম হৈ গল যাব বুলি তেওঁ ভয় সেইবাবে মই লুকাৰ চ চুৰ কৰি